হেল্ল' শুনিছা? মই এতিয়া এতিয়া গম পালোঁ দিয়া হৰৰ লগত প্ৰব্লেম দি আছে তাৰ মোবাইল চবাইল কিবা হৈছে।
হৈছে হৈছে আমাৰ নাই হোৱা বুইছা
মই মানে তাক ফোন কৰিলে মানে সি উঠাব নোৱাৰে এনে ওপৰত শ্ব' হৈ থাকে
অ তাৰ চাগে নেটৱৰ্ক তাৰ নেটৱৰ্কটো বেয়া কাৰণেও হ'ব পাৰে
সি লাটোৰ ৱাই ফাই লৈ আছে কিন্তু
এই মানে ৱাই ফাই টো ললে অকমান দূৰ হয়টো
অ সি কৈছে কৈছে ঠিকে থাকিব লাগে দেখোন আজি লাটোহতৰ কোনো নাই যে
অ
উম ঐ আৰু এটা কথা দেই মই এইটো নাম্বাৰৰ পৰা তোমাৰ ইটোকো ফোন কৰিম কিন্তু আকৌ তোমাৰ ভাইটিটো যে
অ কৰিবা কৰিবা এ নো প্ৰব্লেম
তোমাৰ ভাইটি এটাৰ নাম্বাৰো দি থৈছা মোক
ভাইটিতাৰ অ কৰিবা
অ আৰু এটা নাই জানো তোমাৰ?
অ মই তোমাৰ আহ আৰু এটা আৰু এটা আছে মই তোমাক দি আছো ৰখা
ন বহুত দিন হ'ল তাক লগ পোৱা নাই মই, কিবা
মাততো আহা নাই, অ আহিছে আহিছে।
তাৰ কাৰণে মই মানে এই সৰুকে তোমাৰ চাক চকৰি এটা পাইছো প্ৰায়ভেত হয়। কও বুলি ক'লে কৰিব পাৰি ডিলাৰত।
অ',
এ মহেন্দ্ৰৰ দিনৰ পাইছো।
অ, ঠিকেই আছে হ'ব হেৰি কৰিবা।
তাক সুধি চাম সুধি চাম বুলি ভাবিছিলো মানে কেনেকুৱা বা ইণ্টাৰেষ্টেড হয় নে - নে নহয়েই
অ', অ', হ'বই শুদি ছাম
মানে চেনচৰ কাম
মই কম দিয়া তাক হেৰি কৰিবলৈ বুইছা এই তোমাৰ তুমি কল কৰিলে মই তাক কৈ দিম
অ, হ'ব-হ'ব তেতিয়া পাতিম দিয়া।
উম - উম।
তোমাক নকও আৰু তেনে কথাটো তাকেই ক'ম ডাইৰেক্টলি ন। বাকী আজি এই ইহঁত কামত কোন কোন আছিলে আমাৰ লগৰ
এ তোমাৰ এই কামত তোমাৰ হেৰি আছিলে মই আছিলো তাৰছত তোমাৰ এই জয় বিজয় হাল আছেনে।
গম পাইছো।
তাৰ পাছত তোমাৰ আৰু এ তাৰপিছত এ হেৰি আছিলে।
হিৰক হেমন্ত অবিনাশ
অবিনাশ দা নাই হিৰক হেমন্ত মই ৰাজুদা এ কপিল দা। তাৰপাছত তোমাৰ আৰু জাগৰণি সৰু পোৱালি খিনি আছে আৰু।
গম পাইছো আৰু বাকী নাই।
বাকী নাই তেনেকে ডাঙৰ তোমাৰ তোমাক নাই - নাই ৰ নিউ নাই ৰ নিউ নাই।
গম পাইছো। আৰু তোমাৰ আমাৰ তিনজনা বোলে গাড়ী লৈ গৈছে সেইফালে হেভেনৰ ফালে।
গৈছে নেকি?
উম, বেদান্ত দিব আৰু হেৰি এই তোমাৰ অবিনাশ।
অ, গৰমতটো পৰিছেতো আজি অকমান।
গৰমৰ কাৰণেই কৈছে সেনা পথাৰৰ ফালে ওলাই ন মানে হাৱা খাবলৈ ঠাণ্ডা খাবলৈ।
উম,
বেলেগ কথা একো নাই মানে ঘৰত কিমান সোমায় থাকিব আৰু ন। ডেকা দৌৰা তাতে কবা আৰু আৰু ই তাতে মানে বেদান্ত ছুটীত আহিছে যে।
মানে এতিয়া অকণমান প্ৰদূষণ কৰিবই।
সেইটোৱে সেইটোৱে ফুৰ্তি কৰে আৰু অলপ বোকাই চোকাই খেলিব মানে সেইটোৱে। সি মানে পথাৰ বুলি ক'লে বিৰাট ভাল পায়। সৰু পৰাই ল'ৰাটোৱে সি মানে এনেকুৱা ল'ৰা ত এই ধৰ পথাৰ দেখিলে নহয় ধৰ গাড়ী চাৰী চলাইছে ন তাৰপৰা নামি ধৰ জপিয়াই দিব বুকাই চুকাই।
অ',
অলপ বেলেগ ধৰণৰ লৰা মানে কি মাটিৰ লগত
হু তাকে এনে মানে কি কবা এই
উম,
স কোৱা
আৰু আমাৰ মানে কি হয় এ সি আহিলে আকৌ ধৰ ই আৰু এজনে বহুত ভাল পায় দিব্যই।
অ, ভাল পাই মানে কি অলপ মানে এ পইচাৰ ক্ষেত্ৰত অকমান ধৰি লওক হেল্প হৈ যায়তো।
হেল্প হৈ যায় পইচা বুলি নহয় মানে কি লগ এটা লাগে দিব্যক। দিব্যক মানে মেইন কথাটো কি লগ এটা লাগে। সি মানে লগৰ অবিহনে মানে তাৰ জীৱন আধৰুৱা, গম পাইছানে। হয়তো তাৰ কাষত অবিনাশ থাকিব লাগিব, নহ'লে কোনোবা এজন বেলেগ- আহ পুৰুষৰ স্বত্ব চায়া মানে থাকিব লাগিব তাৰ কাষত-
উম উম উম।
সি মানে অকলে যদিও পুৰুষ কিন্তু অকলে থাকিব নোৱাৰে সি।
নোৱাৰে কিয় নোৱাৰে জানো সেইটো সেইটো কথাহে মই নাজানো কিয় নোৱাৰে।
নাই তাক মানে লগ লাগে মেইন কথাটো সেইটো।
এইটো এটা উম।
বাকী তোমাৰ বেয়া নহয় ল'ৰাটো ভালেই।
উম
কিন্তু কিছুমান ক্ষেত্ৰত হে কিবা অকৰা পগলা ভাও ধৰি থাকে।
অঁ এডম মানে আজিও তাত কিবা কিবা কিবি কৰি আছে।
তেতিয়া সেই চেণ্ডেল তেন্দেল সুঙাই দিব মন যায়।
অহ হেহ হেহ। নাই আজি তেওঁ আঙুলি আঙুলিটো বঢ়াই দিছো, বাৰু তেওঁ তাক মই-
অঁ এই এইটো বিৰাট ভাল কাম কৰা তুমি যে আঙুলি চাঙুলি ভৰাই দিয়া মুখে চুখে- এইটো ধুনীয়া কাম কৰা।
সি একেবাৰে মোক মাৰিবলৈ আহিছে একেবাৰে।
মই মানে মই মানে এইটো বিৰাট ভাল পাওঁ এই দৃশ্যটো কেতিয়াবা মই থকাত কৰিবা না ম- বহুত সন্তোষ পাওঁ মানে মনত মই গম পাইছানে।
তাইক আজি মাতিবাচোন তাইক মাতিবা আজি আজি একদম একে চোবাই পেলাম তাইক সে আজি।
এই ধৰক কথা নাই বতৰা নাই এনেই ধৰ মুখে চুখে আঙুলি অলপ সুমিয়াই দিলে নাকে মুখে ধৰ হে। কি ভাল লাগে তাৰপিছত তোমাক মাৰিবলৈ সি খেদি ফুৰিব ধৰ।
সেইটো ধুনীয়া লাগে মানে সি চ চখ খাই যায়।
অঁ চখ খাই য়াই, আৰু মানে, কি তাৰ লগত কোনেও নকৰেতো এইটো কাম তইহে কৰ ত হয়
অ আৰু বৰ খং দু খং কৰে সি একদম।
একদম আঁ। সেই মানে কি আৰু এটা কথা দেখি আকৌ তই তাৰ লগত যদি ভাল হ‌ও। সেইটো গাড়ীত আকৌ সদায় উঠাব। তাৰ গাড়ী এখন আছে সি আকৌ সেইখন সেইখনৰ সি পাইলট দেই।
সি মানে গাড়ী প্ৰায় চলাই থাকে গাঁওখনত যে।
অঁ এই মাজে মাজে-
মানে সি মাজে মাজে নহয় সি খোজৰে নাযায় সি প্ৰায় গাড়ীতে যায়।
মানে ইমানেই গাড়ীখন চলাইছে নহয় আমি তাকে কওঁ বোলো বা ইমান টকা ক'ত? পাও ইমান তেল পুৰ গাড়ীখনত, সেই হাঁহে আৰু এ হে- পাওঁ আৰু দে বুলি কয় আৰু।
ইচ ৰা,
কিনো কম আৰু তাৰ কথা। তই যদি ভাল লগৰ হৈ ল'ব পাৰ তাৰ তোক গাড়ী উঠাই থাকিব সি।
এ উঠাই বাৰু দেই মাজতে হেমন্তক। মাজতে সি হেমন্তক উঠাই লৈ পেলাই ক'বাত ঘূৰি ফুৰিছে গৈ য'ত ত'ত ঘূৰিছে বোলে কৈ- চিনি নোপোৱা জেগাও ঘূৰিচে গৈ বোলে।
অ তাৰ হেৰিখনত এই হাৰলিখনত।
অঁ অঁ হাৰ্লি খনত অঁ হাৰ্লিখন আছে অঁ তাৰ।
মানে হাৰ্লি খনত আকৌ কি সি বেলেগ নোহোৱাকে যাব নোৱাৰে লগত আকৌ ল'ৰা এটা লাগে, ল'ৰা বা, কোনোবা লৰাই আৰু লগৰ। তেনে ধৰ হেমক সি পালে ধৰ, পিছপালে ধৰ উঠাই লৈ ঘূৰাই ফুৰিছে,
অ কেতিয়াবা তংগকে পাব,
মাৰি এনেকুৱা ধৰ,
উম, উম।
মানে ভাল জেগা ধৰ এইফালে চিনি নেপায়। টাউনৰ ফালে যাব লাগে বা কোবালৈ যাব লাগে নাই, এই ঘুকুটীয়া এই জেগাবলাক ধৰ, যত টাৱাৰ চাৱাৰ নেপ পাই মানুহ অ এই সৰকা, এই তেনেকুৱা আৰু। সেইবিলাকত বিৰাট ভাল পায় সি।
পাবই, সি মানে মানুহটো অলপ সি তেনেকুৱা ধৰণৰ বুজিছানে?
উম সেইদিনাখন ভাল লাগিছিল চবতকে, যে পুলিচে পাইছিলে মই ইমান ভাল পাইছিলো।
তাৰচাগে কে, কপি গৈ চেগে
তাৰ নিজৰ, তাৰ তাৰ যে নিজৰ হাৰলিখন লৈ গৈছিল সেইখন, পাহৰি থাকিল। সেইখন হিৰকে আনিছে হাৰলিখন।
হেহে,
সি পলাইছে সেইকাৰণে।
ই ই মানে, হাৰ্লি, চাৰলি বাদ দি দিছে পুৰা।
সি মানে অবিনাশৰ স্কুটিতে উঠিলে, সিমানে নিজৰ হাৰলি পাহৰি গ'ল, হেই বাদ দে ধৰ। স্কুটি চলাইছে আৰু অবিনাশৰ স্কুটি চলাইছে, সি খালি স্কুটি পিছফালে উঠিলে, তাৰ যে নিজৰ হাৰদি খন আছিলে সি পিছতে গম পাইছে, অ মইয়োতো বাইক লৈ আহিছিলো। সেইখন আকৌ হিৰকে চলাই আহিছে। মই কৈছো ন, কি ধুনীয়া চিন মানে।
তাকে, এই চিনটো আমি থাকিব লাগিছিল বুইচানে।
উ মানে, মানে মই নাপালো গম পাইছানে? বিৰাট ভাল লাগিলে হয়।
ই কেনেকা খান কৰিছে চাগে তাত ন?
মানে কি সি মানে শোৱাৰ পৰা উঠি গৈছিলেহে, কৈছে মোৰ টোপনি ফাটি গ'ল, পুলিচ দেখি।
ইফালে তোৰ পুল মানৰ পৰা বোলে, পুলিচৰ গাড়ীখনে চাইৰেন বজাই আহিছে। ই হোৱাৰ পৰা উঠি গৈছিলেহে, অঁহ। তাৰ পিছত আৰু যি পুলিচৰ গাড়ী দেখিছে, সি মানে স্কুটিখনতে জঁপিয়াই উঠিলে, অবিনেশ্বৰ, তাৰ হাৰলি খনৰ ক থা পাহৰি গ'ল ধৰ, সেইখন আকৌ হিৰকে লৈ আহিছে।
কৈছে, মই এৰি থৈ গুচি আহিলো সেইখন বোলে তাতেই।
ৰাআম।
কেনেকুৱা পলাইছে বান্দৰ মাৰি সেইফালে, উমম। মানে দেখি হাঁহিও উঠিছে,
খেদি খেদিছে নেকি সিহঁতক বাৰু?
নাই নাই খেদা নাই পুলিচ এটা ৰখাই থৈ গৈছিলে, সিহঁত আকৌ এইফালে আহিব বুলি ঘূৰি।
অঁ অঁ অঁ।
কিন্তু নাহিলে যেনিবা!
উম টেঙৰ আছে মানে।
সেইদিনাখন। টেঙৰ মানে সিহঁতে কৈছে আৰু কৈছে আমি আৰু সে জেগালৈ নাযাওঁ আৰু আতিলৈহে যাম আৰু।
অ তাকেই এ আদিত্য চেট।
আৰু মই তাক সুধিছো মই বোলো তই যদ এতিয়া তোৰ তোৰ ধৰ বাইকখন নিনিলি হয় খোজকাঢ়ি থাকিলি হয় কি কৰিলি হয়? কৈছে পথাৰে পথাৰে দৌৰিলো হয়। বোকাই-চোকাই বোকা ফালি দৌৰিলে হয় হেনো, অ অভিয়েচলি দৌৰিব আকৌ।
নক'বা এই মানে কৈছাহে নে?
এতিয়া ধৰ বেদান্ত থাকিলে অকণ চিন্তা নাথাকে মানে চিন্তা কিয় নকৰে, সি পুলিচ যে মানুহটো সি ধৰা মিলাব আৰু।
অ, অ মিলাইব আৰু সি।
এনে অ এনে অকলে থাকিলেহে মানে সিহঁতে নাখায় আৰু বোলে তালে নাযায় আৰু।
মানে বেদান্তদা থাকিলে মানে অকমান পুলিচৰ লগত কেনেকে কথা পাতিব লাগে শিকাই দিয়ে আৰু।
হেই হেইটোৱে, হেইটোৱে।
উম।
কথাত তেনেকুৱা।
উম।
বাকী তোমাৰ ভাইটিক তেনে ক'বা। মই জাষ্ট এতিয়া ফোন এটা মাৰিম আকৌ দেই।
অহ, অহ। কম, কম, কম।
শুনিছা নে?
শুনিছো, শুনিছো কম।
এইটোৱে টাইম বুইছা কথা পতাৰ। মই আকৌ ৰাতি নোৱাৰিম আৰু সন্ধিয়া ওলাই যাম যে।
অ, অ ঠিক আছে, ঠিক আছে।
হয়।
এতিয়া
সন্ধিয়া আকৌ ওলাই গ'লে আকৌ আমি লেকচাৰ মাৰো যে বহুত টাইম।
লেক-লেকচাৰ মাৰো আজি তাতে অকণ লেকচাৰ মাৰিব লাগিব। তাতে
আজি তোমাৰ কিমান দহ হ'লতো? দহ হ'লে তোমাৰ আৰু এঘাৰ, বাৰ, তেৰ তিনদিন আছে আমাৰ হাতত গছ পুলি ৰুৱাৰ।
তিনদিন আছে অ তিনদিনত খতম কৰিবই লাগিব যেনেকে।
খতম কৰিব লাগিব নহয় সেইটোকে উম, উম। এ হেৰি চাইছানে চিনেমাখন? তুমি যে লৈ তেতিয়া প্ৰকৃতৰ পৰা।
চিনেমাখন অ তাকে মই চোৱা মানে টাইমটো পোৱা নাই মানে বুইছানে?
এ বাদ দিয়া। এতিয়া চাব নালাগে আৰু আমাৰ কামবিলাক আগতে আমি সমাপ্ত কৰি লওঁ নেকি?
স-সমাপ্ত তাকেই সমাপ্ত কৰা পাছত আমি আৰামত লাহে ধিয়ে
সেইটোৱেটো মানে দিন বহুত আছে ন।
অ, অ সেইটোৱে, সেইটোৱে। বহুত টাইম আছে।
আৰু এতিয়াই মানে আমাৰ এতিয়াই আমি কামৰ কথা পতাটো আমাৰ এতিয়াই ভাল টাইম হৈছে এইটো। গম পাইছানে? কোন সময়ত ৰ'দ- বৰষুণ একেলগে দি দিয়ে একো তুমি ধৰিব নোৱাৰা। ৰাতি হ'লে বৰষুণ দি দিব তৰপতককে দিনত ৰ'দত তুমি কাম কৰিব নোৱাৰা।
মানে যদি ধৰি লও এতিয়া আমাৰ কামটো হৈ যায়, আমি যোনটো ভাবি আছো যদি হৈ গ'লে আমাৰ বহুত চা চাপি যাব মানে আমাৰ বুইছানে?
সেইটোৱেটো নহ'ল